হেল্ল' আহ, কক
অ' মান ৰতিয়া
অ' কও
তহঁতৰ ঘৰৰ ভাল চবৰে।
আহ
তহঁতৰ ঘৰৰ ভাল চবৰে খবৰ।
আমাৰ ঘৰৰ ভাল চবৰে খবৰ।
আহ
আমাৰ ইতে নতুন মানুহ একোনাই বড়ো
ক'ত
এই লাষ্টৰ ৰুমটোত অ' এই লাষ্ট তীততো চিংগেল কেজি বনাই দিছি।
চিংগেল আহিব।
উম দুটা ল'ৰা আহিব চাগে।
ভালে হবতেতো
উম ভালে হ'ব।
আজি বোলো তোৰ লগত এটা কথা পাতো বুলিলে আমাৰ দেশখানৰ বিষয়ে অলপ কথা পাতো বুলি ভাবিছিলো ভাৰতৰ বিষয়ে।
কি ক?
এনে ভাৰত নামটো শুনিলিয়ে তোৰ মনত মানে প্ৰথমতে কি আহে?
ভাৰত নামটো শুনলিয়ে?
উম।
মোৰ মনলৈটো এটা কথাই আহে ভাই ভাৰত নামটো শুনিলিয়ে। সেটো তোৰ মানে আমাৰ ভাৰতখন বহুত এখন ধুনীয়া দেশ হয়। এখন বহুত ডাঙৰ দেশ। য'ত মানে বহুত ভাষা সংস্কৃতি বহুত ধৰ্ম থাকে নিজৰ নিজৰ পোচাক খাদ্য সবৰে নিজৰ নিজৰ পৰম্পৰা আছে। ইমান মানে বৈচিত্ৰ থাকিলেও আমি মানে একেদেশৰ নাগৰিক হিচাপে একেলগে বাস কৰোঁ।
হা সেইটো ঠিকেই কৈছ মানে। ভাৰতক প্ৰায় মানে ইউনিটি ইন ইউনিটি ইন ডাইভাৰ্চিটি বুলি কোৱা হয় আৰু তোৰ মতে কথাষাৰৰ অৰ্থ কি?
ইউ ইন ডাইভাৰ্চিটি এ আমাৰ মাজত মানে বহু পাৰ্থক্য থাকিলেও মানে পৰস্পৰক সন্মান কৰো আৰু একেলগে আগবাঢ়ো মানে এ মানে ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি হয়।
অ' সেই সেইটোৱে কথা। এতিয়া চাগে আমাৰ ভাৰতত ভূগোলৰ কথাটো মানে বহুত আকৰ্ষণীয় আৰু মানে। উত্তৰত হিমালয় আছে, দ দক্ষিণত ভাৰত মহাসাগৰ আছে, পশ্চিমত মৰুভূমি আছে, আৰু পূৰ্বাঞ্চলটো মানে পোৰা সেউজীয়া পাহাৰ আৰু বনাঞ্চলে পোৰা।
অ' অ' হয় ঠিকে কৈছা তই এই মানে বৈচিত্ৰয় মান ভৌগলিক পৰিৱেশৰ বাবে মানে ভাৰতত বিভিন্ন ধৰণৰ জলবায়ু কৃষি আৰু জীৱন শৈলী মানে দেখা যায়।
অ' অ' সেইটোৱে। এনে তোৰ মতে ভাৰতীয় সংস্কৃতিৰ মানে বিশেষত্বটো কি মানে চিগনিফিকেনচ। কি ভাৰতীয় সংস্কৃতি।
ভাৰতৰ সংস্কৃতিতটো এতিয়াতো বহুত বছৰ পুৰণা বহুত হাজাৰ হাজাৰ বছৰ পুৰণা। তো বিভিন্ন উৎ উৎসৱ, সংগীত, নৃত্য, সাহিত্য, শিল্পকলা। যোগ আয়ুৰ্বেদ আৰু তোৰ পৰিয়ালক গুৰুত্ব দিয়াৰ পৰম্পৰাই ভাৰতক। পৃথিৱীত বিশেষ স্থান দিছে।
অ' অ' তই যিহেতু উৎসৱৰ কথা ক'লি আৰু। ভাৰতত মানে প্ৰতিমাহে কিবা নহয় কিবা এটা উৎসৱ থাকে হয় ন নহয়। মানে ধৰ দীপাৱলী থাকে হলী থাকে। ঈদ বৰদিন বিহু দুৰ্গা পূজা পংগল। পুনম বৈশাখী মানে প্ৰতিটো উৎসৱতে মানুহ মানে একেলগে আনিব বিচাৰে আৰু।
সেইটোৱে মানে তোৰ। অসমৰ বিহু মানে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যয়ৰ এটা উজ্জ্বল উদাহৰণ হয়।
অ' সেইটোৱে ছাগে কাৰণ প্ৰতিখন ৰাজ নিজৰ নিজৰ ভাষা থাকে নিজৰ খাদ্য থাকে, নিজৰ সাজ পোছাক থাকে আৰু নিজৰ সংস্কৃতিও আছে। কিন্তু সেই সকলো মিলি কিনে ভাৰতৰ পৰিচয়টো গঢ়ি উঠিছে না।
সেইটোয়ে মানে তোৰ ভাৰতৰ স্বাধীনতাৰ ইতিহাসৰ কথাও সকলোৰে জনা উচিত ন।
অ' অ' নিশ্চয় নিশ্চয় কাৰণ সেইটো আমি জানিবই লাগিব সকলোৱে জানিবই লাগে দেশৰ প্ৰত্যেকজন নাগৰিকে জানিব লাগিবৈ ভাৰতৰ স্বাধীনতাৰ ইতিয়াসত স্বাধীনতা এটা ভাৰতে ইমান সহজে পোৱা নাছিল, কাৰণ বহু স্বাধীনতা সংগ্ৰামী ত্যাগ আছিল, তাতে সাহস আছিল, বলিদান আছিল, তাৰ ফলতে মানে ভাৰত আমি ভাৰত। দেশ এখনত তাৰি মানে এতিয়া স্বাধীন ভাৱে বাস
সেইটোৱে মানে স্বাধীণত লগে লগে মানে আমাৰ দায়িত্ব আছে দেচোন।
আছে, আছে, কাৰণ এজন মানে ভাল নাগৰিক হিচাপে আমি নিজে নিজে মানে সকলো আইন মানি চলিব লাগিব। পৰিৱেশটো আমি সংৰক্ষন কৰি ৰাখিব লাগিব, নিজৰ নিজৰ যিবিলাক কৰ্তব্য থাকে সেই বিলাক পালন কৰিব লাগিব আৰু আনকো আমি সন্মান কৰাতটো আমাৰ এটা দায়িত্ব আৰু
ভাৰতৰ মানে অৰ্থনীতিৰ কথা কওঁ, তোৰ মতে মানে ভাৰত শক্তিশালী খণ্ডবৰ কি কি?
ভাৰতৰ শক্তিশালী খণ্ড বোলোতে বহুত আছে, তাৰ ভিতৰত চ কৃষি এটা শক্তিশালী খণ্ড। তথ্য প্ৰযুক্তি, উৎপাদন উদ্যোগ ত মহাকাশ গৱেষণা ঔষধ উদ্যোগ শিক্ষা আৰু সেৱা সুন্দৰ, এই এইবিলাক দিশত মানে ভাৰতৰ শক্তি শালি আৰু
আচ্ছা, আচ্ছা, কৃষিৰ কথা কলি যে তই। আজিও মানে ভাৰতৰ বহু মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল।
সেইটোৱে কাৰণ চবে যিহেতু ভাৰত খন কৃষি প্ৰধান দেশ না। আৰু কৃষকসকলক মানি দেশৰ মেৰুদণ্ড বুলি কোৱা হয়। কাৰণ তেওঁলোকৰ পৰিশ্ৰমৰ বাবে বাবেইতো আমি খাদ্য বিলাক। পাই আছো ন তেওঁলোকে আমাৰ খাদ্য বিলাক যোগান ধৰি আছে, সেইকাৰণে মেৰুদণ্ড।
অ' অ' উম, উম। তো হেৰি আজিকালি যে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতো ভাৰত আগবাঢ়ি গৈছে বহুত।
উম, সেইটো আ আগতছে মানে এতিয়া বেলেগ বেলেগ দেশ বিলাকৰ তুলনাতো ভাৰত মানে বিজ্ঞান প্ৰযুক্তিত বহুত আগবাঢ়িছে, কাৰণ চাবি মহাকাশ গৱেষণা কৰা হওঁক বা ডিজিটেল প্ৰযুক্তি সেই স্বাস্থ্য স্বাস্থ্য সেৱা আৰু শিক্ষাি এইবিলাক বহু ক্ষেত্ৰতে মানে ভাৰতৰ মানে ভাৰ মানে উন্নতি কৰিছে আৰু সেইটো সেই কথাটো মানে উন্নতি কৰা মানে স্বীকাৰ কৰিছে আৰু যে অ' হয় ভাৰতে এইবিলাক ক্ষেত্ৰত মানে আগতছে বেছি উন্নতি কৰিছে, সেইটো মানে নিশ্চয়, স্বীকাৰ কৰিছে আৰু।
আচ্ছা, মানে শিক্ষাটোৱে মানে কেনেকে সহায় কৰিছে দেশ উন্নয়ন কৰাত।
শিক্ষা ই চবি শিক্ষাটো যেতিয়া মানুহত বাঢ়ি যাব তেতিয়া তাৰ ফলত মানে কি মানুহ এটা সচেতন হৈ যাব। বা দৈক্ষ হ'ব বা মানে স্কিল এটা আহিব শিক্ষা শিক্ষাৰ ভিতফলত। বা দায়িত্বশীল কৰি তোলে আৰু নাগৰিক এটা শিক্ষাই আৰু শিক্ষিত যুৱ সমাজে মানে। এখন ভবিচ ভৱিষ্যতে মানে কি ভাল এখন দেশ গঢ়ি তোলাৰ সহায় কৰে আৰু সেইটো কথা।
অ' অ' যুৱ সমাজৰ ভূমিকা মানে কিমান গুৰুত্বপূৰ্ণ।
সেইটো বোৰ তান্ত ভূমিকা বহুতে দে, কাৰণ চাবি। ভাৰতৰ জনসংখ্যাৰ মানে ডাঙৰ অংশই মানে মানে বেছিভাগে মানে যুৱ সমাজ আৰু যদি তেওঁলোকে যদি শিক্ষা বা নিজৰ এটা স্কিলৰ ওপৰত। বা সত চিন্তাৰ আগবাঢ়ে তেতিয়াহে দেশখনৰ আৰু অধিক উন্নতি হ'বৰ।
অ' অ' সেইটোৱে দেচোন কিন্তু ভাৰতৰ কিছুমান সমস্যা আছে।
আছে, আছে, সমস্যয়াটো মানে ভাৰত বুলি নহয় প্ৰত্যেকখন দেশৰে কিছুমান সমস্যা থাকে। যেনে ধৰ ভাৰতত দাৰিদ্ৰয়তাৰ সমস্যা আছে, নিবনুৱা সমস্যা আছে। পলিউচন হয়, বহুত সেইটো এটা সমস্যা যান জটৰ সমস্যা আছে। শিক্ষাৰ অসমতা আৰু পৰিৱেশ জনিত বহুত সমস্যা আছে, এইবিলাক মানে সবাধনৰ বাবে মানে চৰকাৰে দুখী নহয় আৰু মানে এইবিলাক সকলো মানে চৰকাৰৰ লগতে নাগৰিক আমাৰ যিবিলাক ভাৰতৰ নাগৰিক আছে সেইবিলাক দুইটাৰে মানে সহায় সহযোগিতাৰ প্ৰয়োজন হয় আৰু সেইটো কথা।
উম, উম, আচ্ছা। তোৰ মতে মানে পৰিৱেশটো সংৰক্ষণ কৰাটো কিয় ইমান জৰুৰী।
পৰিৱেশ সংৰক্ষণটো আমি কৰিব লাগব কাৰণ সুস্থ দেশৰ বাবে সুস্থ পৰিৱেশৰ প্ৰয়োজন হয়। যদি দেশখন সু্স্থ হয়। তাৰে পৰিৱেশটো সুস্থ নহ'ব সেইটো এটা যদি আমি দেশ সুস্থ দেশ এখন গঢ়ি তুলিব সোজো, প্ৰথমতে মানে পৰিৱেশটো মানে সুস্থ কৰি ৰাখিব লাগিব। মানে তাৰ কাৰণে আমি গছ পুলি ৰোপন কৰিব লাগিব, প্লাষ্টিকৰ ব্যৱহাৰ একদম কম কৰি দিব লাগিব। পানীতটো সঞ্চয় কৰিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতটো বজাই ৰাখিব লাগিব। এইবিলাক দায়িত্ব থাকে আৰু সকলোৰে।
আচ্ছা, আচ্ছা মানে স্বচ্ছ ভাৰতৰ দৰে অভিযানবোৰে মানে মানুহক সচেতন্তন কৰাত সহায় কৰিছে না।
একদম, একদম সহায় কৰিছে, সেইবিলাক অভিযান যিহেতু। চৰকাৰে সেইবিলাক কথাও। ওলাইছে আৰু অভিযান বিলাক স্বচ্ছ ভাৰত হওঁক বা বিভিন্ন ধৰণৰ অভিযান। মানে এই এই এইবিলাক অভিযানৰত মানে কি যে প্ৰতিজন মানুহেনে নিজৰ ঘৰ আৰু চৌপাশটো পৰিচকা কৰি ৰাখে আৰু বা তিতাহে মানে যেতিয়া প্ৰতিখন। ঘৰে বা চ ঘৰ মানে পৰিষ্কাৰ হেৰি প সেনেকেই মিলি এখন দেশ হয় নহয় তেতিয়া দেশখনো মানে। পৰিষ্কাৰ হৈ উঠিব আৰু হেতোয়ে কথা
উম, উম আৰু তোৰ পৰ্যটনৰ ক্ষেত্ৰতো ভাৰতৰ বহুত সম্ভাৱনা আছে।
আছে, আছে সম্ভাৱনা সম্ভাৱনা আছে, আৰু কাৰণ চ পাহাৰহক, মৰুভূমি, সমুদ্ৰৰ বনাঞ্চল যিবিলাক মানে আমাৰ হিষ্টৰিকেল মনুমেণ্ট আছে, মন্দিৰে হওঁক বা মছজিদ হওঁক, গিৰ্জা হওঁক। এতিয়া মানে পৃথিৱীৰত বিভিন্ন এইবিলাক চাবৰ কাৰণে পৃথিৱীৰ মানে বিভিন্ন পৰ্যটক আহে আৰু তাৰ তাজমহলে হওঁক বা লালকিল্লা হওঁক বা আমাৰ অসম অসমৰ এ কাজিৰঙাই হওঁক বা কামাখ্যা মন্দিৰ হওঁক। মানে বহুত আৰু বিভিন্ন ধৰণৰ জেগা আছে আৰু এইবিলাক চাব। কাৰণে মানে আহে আৰু
উম, উম। মানে তোৰ কাজিৰঙা মাজুলী, মানস, শিৱসাগৰ ভাৰতৰ মানে গৌৰৱৰ অংশ।
হয়, হয়। সেইবিলাক গৌৰৱৰ অংশ আহ কাৰণ চা আমি নিজৰ ৰাজ্য সৌন্দৰ্য্য আৰু সংস্কৃতি সমানে সমানে মানে গৌৰৱ কৰিব লাগে, আৰু আমি অসমৰ অসম ৰাজ্ৰ মানে বাসিন্দা সেইকাৰণে মানে আমি নিজৰ প্ৰথমে স্ৰাজ্যৰ যিবিলাক মানে সৌন্দৰ্য আছে বা সংস্ সেইবিলাককো সন্মান কৰিব লাগে আৰু।
আচ্ছা, আচ্ছা, তোৰ মতে মানে, এজন ভাল ভাৰতীয় নাগৰিক কি কি গুণ থাকিব লাগে?
ভাল ভাৰতীয় নাগৰিক হিচাপে হ'ব লাগিলে মানুহজন সততা হ'ব লাগিব, আৰু দায়িত্ববোৰ হব লাগিব মানে দেশখনৰ প্ৰতি যি যি দায়িত্ব সেইবিলাক পালন কৰিব লাগিব। দেশখনৰ প্ৰতি প্ৰেম থাকিব লাগিব। বা দেশখনৰ যিবিলাক আইন কানুন থাকে সেইবিলাক মানি চলিব লাগিব, আৰু ডাঙৰ সন্মান কৰিব শিকিব লাগিব। বা সমাজৰ সমাজ এখন উন্নতিৰ বাবে যিবিলাক কাম থাকে, কলল্যাণৰ থকে সেই কাম বিলাক কৰাটো কৰিবা লাগিব আৰু সেইয় কথা।
আচ্ছা মানে দেশ প্ৰ্ৰেম মানে অকলটোোৰ পতাকা উত্তোলন আৰু জাতীয় সংগীত গোৱা নহয় আৰু।
সেইটো নহয় নয় মানে যে অকল পোন্ধৰ আগষ্টৰ দিনা ছাব্বিছ জানুৱাৰীৰ দিনাই যে আমি, পতকা উত্তন কৰিম সেইটো কথা নহয় মানে নিজৰ কাম বিলাক আ ভাৱে কৰিব লাগিব যিটোক সেইটো আমি পঢ়িশোধ কৰিব লাগিব। গূটাাধিকাৰ আমি সাব্যস্ত কৰিব লাগিব। আৰু দেশত যিবিলাক আমাৰ সম্পদ থাকে সেই, সম্পদ বিলাক মানে সংৰক্ষণ কৰিব লাগিব সেইটোয়ে আৰু মানে দেশ প্ৰেমৰ অংশ আৰু এটা।
মানে তই ভৱিষ্যতে মানে ভাৰতক কেনেকুৱা দেশ হিচাপে চাব বিচাৰ?
সেইটো মানে চবৰে যদি সেইটো কৈছে আমাৰ দেশৰ মানে পপ্ৰতেইকজন ব্যক্তিকে স সকলোৰে উত্তৰটো বেলেগ বেলেগ হ'ব। আৰু মোৰ মতে ভাৰত এখন মানে শিক্ষিত হওক বা সুস্থ হওক, সুস্থ থক বা পৰিষ্কাৰ হৈ থাকে যাতো বিজ্ঞান মস্ক হয়, অসমতাাপূৰ্ণ হয় আৰু পৰিৱেশ সচেতন হওক আৰু। ত মানে সকলো নাগৰিকে সমান সুযোগ লাভ কৰে আৰু।
অ অ মই সেইটয়ে বিচাৰি দিচোন তোৰ, বেছিকৈ যাতে যুৱ সমাজে নতুন উদ্ভাৱন উদ্যোগ আৰু সমাজ সৰ জৰিয়িয়তে মানে দেখান আগুৱাই নিব পাৰে।
হয় সেইটোয়ে কথা আ ভৱিষ্যত এতিয়া আমাৰ আ আমি যদি মানে কৰ্তব্য বিলাক ভালকে পালন কৰি যাওঁ তেন্তে মানে ভাৰতক অধিক শক্তিশালী আৰু উনতা দেশ হিচাপে পাৰি ম আৰু সেইটোৱে কথা।
সেইটোৱে মানে আজিৰ কথাখিনিৰ পৰা এইটো বস্তু মই শিকিবো পালো যে মানে দেশক ভাল পোৱাটো কথাৰে নহয় মানে কামেৰে এই বস্তু কৰি দেখাব লাগে।
অ কামেৰে প্ৰমাণ কৰিব লাগব আৰু। তাৰপিছত সৰু সৰু দায়িত্বই মানে সঠিকভাৱে পালন কৰিলে এটা মানে ডাঙৰ ডাঙৰ,
মানে ভাৰত কেৱল এখন দেশ নহয় ইমানে কোটি কোটি মানুহৰ আশা হ সংস্কৃতি ইতিহাস আৰু মানে ভৱিষ্যতৰ প্ৰতীক হয়।
সেইটোয়ে সেইকাৰণে আৰু আমি সকলোৱে এই ভৱিষ্যতটোক গঢ়ি তোলাৰ মানে এটা অংশীদাৰ হিচাপে কাম কৰিব লাগে আৰু।
সেইটোৱে আৰু, কথা খিনি মোৰ ভাল লাগিল শুনি তোৰ।
উম উম অলপ আমি নাজনা কথা গম পালো আৰু দেশখনেনৰ বি হয় আৰু এই আৰু মানে কেৱল দেশখন দখন গঢ়ি তোলে কেৱল মানে অকল চৰকাৰৰে ভূমিকা নাই আৰু অ
ভাল লাগিল মোৰ হদত লাগি গৈছিল ৰথাা এনে